হ
অ' কি কৰিছ?
উ ঘৰ সাৰি আছো।
কি কৰি আছ?
ঘৰ সাৰি আছো। তই?
অ' মই এ কাম কৰি আছো। মোৰ ঘৰ দুৱ সাৰো আও।
এ শুলেনে?
শুলে, টোপনি গ'ল।
আমাৰ এই সে টোপনি গ'ল। উঠাই আছো উঠা নাই। কেতিয়াবাই শুলে
নুঠে এতিয়া সহজে।
হেল্ল'?
হা'
হেল্ল'?
শুনি আছো মই শুনি আছো।
শুনি চনে মাত টো অকণ অকনকে আহিছে অকণ বেছি জোৰকে দিব লাগিব।
কচো ক লৈ আছো, কাণৰে
অ' তাৰ পা এই স্কুলৰ পৰা কিমান সময়ত পালেহি?
দেৰটামান বাজিল, দেৰটা বেছি হ'ল।
অ'
টাইমে নাচালোঁ।
তাৰ পা এতিয়া হেৰি ঘৰ সাৰি হ'ল নে নাই?
ঘৰসাই হোৱা নাই।
অ। মোৰ হোৱা নাই মোৰ এতিয়া ধেৰ কাম আছে আজি, কৰিবই পৰা নাই। ঘৰতো বোলো আজি অকন চিজিল কৰও চ এ চাফা তুফা কৰো সময় পাইছো অকন। কৰি ল'ব লাগিব এতিয়াই তাই খোলে শুই উঠিলে আকৌ একে গতি কৰি দিব খুৱ পৰা উঠিলে। ক
ৰহ হেৰি কি বুলি কয় এ হেৰি শাক কেইডাল মানে নিম বুলি কৈছিলে সি। কাইলৈ মই চিঙি থম।
দি পঠিয়াবি নহ'লে ফোন কৰিবি ফোন কৰিবি হে ফোন কৰিবি।
অ সি নিজে আহ চাই ল'বহিয়া কি শাক লাগে। ধেৰ গজি আছে একেবাৰে অ মৰিচা শাক আছে চোকা টোকা চব আছে গজি আছে একেবাৰে লাৰু আকৌ আছে নিব পাৰিবহে।
আহ দিনতে ছিগি থৈ দিবি ৰাতি আকৌ সাপ চাপ ওলাব ভয় লাগে।
অ আজি নালাগে কাইলে দি ন? ঠিকে। ৰাতি এনেও মই এতিয়া জংঘলত এনেও জংঘল মানে ইমান জংঘলও হোৱা নাই। তেওঁ ভয় লাগে নহয়, কত সা বসু বস্তুো য'তে ত'তে লুকাই থাকে, এদিন হে গৈছো, একেবাৰে, গৈ আছো সেইখিনিতেনো আছে ন আগে আগতে ওলাব লাগে নহয়, এনেকুৱা ভয় লাগিছে আৰু সেইদিনাখন পৰা মই হোমোৱাও নাই যেনিবা বাৰীত।
সিমানে হেৰি আছে। হা?
তহঁতৰ ওলাবই বোলো ব
অ পিছৰফালে বাহ চাহ আছে যে।
এ গলনে নাই? নে কিবা কৰি আছে?
অ নেটক অ। তাৰপিছত সেৰি ফোন কৰা নাই সেৰিহঁতৰ বা হতলে ফোন কৰা নাই? মাত টো অহা নাই, নেটৱক পোৱা জেগালে আহিব লাগিব অকণ শুনাই নাই। অহা নহা কে আইিছে অ নেটৱৰ্কতটো পোৱা নাই নেকি ভালকে? এ মই সেয়া আজি দিনত শাককে বনালো সেয়াই খালো আহ। শাক মানে খাই এনেও ভালে লাগে বাও।
অ কিয় তাতো হেৰি নেটৱৰ্ক থাকেই, মই ভালকে শুনাই পোৱা নাই। আমাৰ তাতো নেটৱৰ্ক থাকেই কিয় এতিয়া মাতটো ভালকে আহা নাই?
মোৰ নেটৱৰ্ক আছে অ। ম
অ অ আছে অ।
পৰীক্ষা কেতিয়াপা?
বাইছ তাৰিখৰ পৰা।
এহেত?
অ
আহ। আমাৰ ইহঁতৰ বাইশ তাৰিখৰ পৰা বাও।
অ বাইশ তাৰিখৰ পায়।
পালে হি আ পঢ়াই হোৱা নাই, এখনো পঢ়াই নাই বোলো, জ্বৰ জ্বৰ সেইকেইদিন জ্বৰতে থাকম গিলে।
আজিঅ পা পঢ়িবলো।
উ আমাৰ এজনী এইকেইদিন সদায় পেট বিষোৱা হৈছে স্কুলত অ। তেন্তে, অণ টাইটো হৈছে বাও, চিলাই দিছোহে সেইটো পেন্ট ইলাষ্টিকডাল টাইট। ইলাষ্টিক ডাল টাইট হৈছে। পেট পেটটো বিষ বিষ
অ হেৰি এইয়া, দু তমান আজি হাফ পেণ্ট দিলেহি নহয় আমাৰ চিলাই হল। সিহঁতও হ'ল চাগে চিলাই।
নাই আমাক আকৌ হাফ পেণ্ট চিলাব দিয়া নাই নহয়। আমাৰ হাফ পেণ্ট চিলাব দিয়া নাই নহয় আমাৰ আছেই। বিহু
অ আমা দিয়া চাগে মনোৱা দিছে হবলা নেকি, তাৰ নাই নহয় অ
তাই হাফ পেণ্ট নিপিন্ধে দেখোন।
আমাৰ হাফ পেণ্টটো অ তাই নিপিন্ধে বাৰু, আমাৰ হাফ পেনটো এনে দিলেহি আজি সি আহি।
কাইলৈ পৰা হাফ পেণ্ট পিন্ধিব পিন্ধিব দিব।
অ অ কাইলৈ পৰা পিন্ধি যাব পাৰিব হাফ পেণ্টটো
চেণ্ড্ৰেল কিনিলি?
হা?
চেন্ডেল কিনিলি জানো, সেনেকা চেন্দেল এযোৰ কিনিবলৈ কৈছিলো ত
অ সেই চেন্দেল চ কি কিনা নাই মই কিনিবলৈ পাহৰিলো। কিনি দিম এই এয়া দোকানতে পাম নহয় আমাৰ বাট বজাৰ দোকানতে।
অ তাত দোকানৰ পৰা কিনি দিবি আও নহ'লে আকৌ হেৰি খাৰা কৰি থ'ব
হে চেন্দেল এযোৰ কিনি দিব লাগিব এতিয়া গৰমত স্কুলত চেন্দেল পিন্ধি যাব দিছে মোক। পাহৰি যাও ত বজাৰ দিনাখন আনিব বলা
হা?
বজাৰ বা দিনাখন আনিব পাহৰিলোৱে বোলো।
উম।
তেওঁ আজি হাফ পেণ্টটো দিলে সেয়া
নিজে দিলেগে সি,
ক পইচাহে দিয়া হোৱা নাই। অ ঘতে দিলেহি। সি এফালে আহিছিলে। আহৈশ বুলি কৈছিলে।
আকৌ ইউনিফৰ্ম মোৰ, ইউনিফৰ্ম যোৰ যে ইহঁত দুজনীৰ
অ আহেশ লৈছে। এনে বেলেগত কিমান লয়নো,
নাজানো মই চিলাই- বানাইন সিমে
হেৰি ইহঁতও আছিলা হল বুলি কৈছে খালি গুটাম কেইটা লগাই দিলে হ'ল
বা কম মাহ হল ন চাৰি মাহ মান হ'লেই নেকি হয় তিনি মাহ মান হল চাকে
অ হ'ল দে তিনিমাহ হোৱা নাই নেকি স্কুল বঢ়া নো কিমান দিন হৈছে
চুলমহা কেইমাহ হল হে কেতিয়াবা বহিছিলে এপ্ৰিল মে' জুন জুলাই অঁ নাই হোৱা দে অ মে মে' পাত ধৰিলেও মে' জুন মাহ মানে দুমাহ সহঁতো হৈ গ'লেই সিহঁতৰ এনেও দুমাহ হৈ গ'ল কাৰণ বহুত বহুত দিনতে কোৱা হৈছিল ন
অ আমাৰ আকৌ হেৰি মই তাতে চলাব দিলো যে চাইহিতে অ তাতহে চিলাব দিলো তাত হৈ গ ততে কাপোৰ সেহতিয় দিছা নহয় দি কৰিল এঘাৰশ পঞ্চাছ টকা আহ তাত ধৰি লও এতিয়া উ পেনটো হওক পেনটো নিদিলো তাত অ তাত সেইটো কাৰণে পেন্টটো কাপোৰটো সেই দোকানৰ পৰাই কিনি আনিছো সেই দৰ্জি দোকানখন যে চাবাহি তাপা আনি পেলাই এয়াত দিছোহি বাট বজাত এটা
কিমান ললে
দু পেলাই হে সেই এতিয়া আজিহে দিছে হা
আছিলে
কাপোৰতো কিমান লৈছিলে জানো মই অনা নাই নহয় বেলেগে আনি দিছে হে এতিয়া কি বুলি কয় কাইলৈ পৰা পিন্ধি যাব পাৰিব আহ
আহ
মই আকৌ হেৰি তাই
অকন দীঘল দীঘল অকনমান দীঘলকে দিব লাগিছিলে স সে ডাঙৰ হৈছে যে হয়
অ এই চুটিকে দিলেহি
চিলাওঁতে ক'ব লাগিছিলে অকণমান দীঘলকে দিবলে এতিয়া যদি চুটিকৈ চিলালে আৰু ওখ হ'লে আৰু চুটি হৈ হৈ গৈ থাকিব হয় আকৌ চিলাবই পাবি মানে আৰু এতিয়া ডাঙৰ হৈছে যে সিহঁত বেছি চুটীটো পিন্ধি গলে ভাল নেদেখে ন আকৌ বহি বহি থাকে বহি থাকিলেতো আৰু ছুটি হৈ যাব ৱাহ
অ চুটি হৈছে এতিয়া তাকে তেওঁ পিন্ধি যাব আৰু কাইলৈ পৰা তাকে লাগি আছিলে আনি দিয়া নাই বুলি তাই চিলাই হোৱা নাই আমিতো কাপোৰ কেতিয়াবাই দিলো হয় স চিলাই নহয় তাই আজি হৈছে অত দিনৰ মূৰত এ তাই পেণ্ট দিয়াও মোৰ দুমাহ মানেই হ'ল
তহঁততকৈ মই আগতে দিয়া
তেনেহ'লে বে দুুমাহতকৈ বেছি হ'ব হ'ব দে হ'ব দে